হেল্ল'
উম হুম কোৱা।
উম কি কৰি আছা?
এনেই বহি আছো। তুমি?
অ', ময়ো এনে বহি আছো আৰু।
ভাত খালা?
উম, খালো তুমি?
উম, খালো মইও। অহ, নোপালী তুম তুমি।
অহ, মই বাৰু আছামিছ।
অ'।
অহ, আৰু অলপ ক'ব পাৰিবা নেকি। তোমাৰ কালচাৰৰ বিষয়ে জানিব মন আছিল।
কালচাৰ মানে কি? জানিব বিচাৰিছা কিবা ফুডৰ বিষয়ে নে কাপোৰ।
অ', ফুডৰ বিষয়ে কৈ দিয়া অলপ এইটো চেল ৰুটি। তিলৰ আচাৰ।
এই খাইছা তুমি?
খাইছো বাৰু। অ', মোৰ ফ্ৰেণ্ড এজনী নেপালী ত' সিহঁতৰ ঘৰত খাইছো বাৰু।
আচ্ছা এই চেলটো যদি তুমি চিনিয়ে পোৱা চাগে যোনটো গোল গোল হয়। এইটো চাউল দিয়ে বনাই।
অ'।
আৰু তোমাৰ যোনটো আচাৰ থাকে সেইটো তোমাৰ তিলৰ আৰু বুট যে থাকে তাকে সেইতো দি বনায় আৰু সেইটো তোমাৰ মেইনলি কেতিয়া খাই জানা। যেতিয়া আমাৰ এইটো দুৰ্গা পূজা আহে যে। আমাৰ দছে কয় হা।
অ', অ'।
আমাৰ দছে কয় আৰু সেইটোত বনায় খায় আৰু মানে তেনেকৈ চেলিব্ৰেট কৰে।
আচ্ছা।
আৰু সেইটোৱে।
অহ। তুমি এই।
কোৱা।
তুমি এনে নেপালত গৈছা নেকি?
নেপাল তো যোৱা নাই এতিয়া লৈকে।
যাবলৈ মন আছে?
কিন্তু কিন্তু আমাৰ কোনো নাই যে তাত।
অ', অ', এনে ক'ত, ক'ত ফুৰিব মন আছে তাত তোমাৰ?
তাতো বহুত জাগা ভাল আছে যেনেকে কাঠমাণ্ডু পখৰাও আছে।
উম।
আৰু এটা জেগা আছে গানদ্ৰপ বুলি সেইটোও বহুত ধুনীয়া।
অহ, অহ। যাবলৈ মন আছে মানে ন'। উম।
উম,
বাকি তোমাৰ এইটো, চাউলৰ ফুটটো কেতিয়া লগাই অ'।
অহ চাউলৰ ফুট সেইটো দচে দামতে লগায়। যেতিয়া তোমাৰ অহ সেইটোৱে। কিছুমানে আকৌ এনেকুৱা ফুট লগায়, মানে আমাৰ যেনেকে অহ ৰঙা ফুট লগায় ন'? কিছুমান কিছুমান নেপালীয়ে, এনেকে অসমীয়া বিলাকৰো ভাগ থাকে, তেনেকে নেপালী বিলাকৰো ভাগ থাকে ন?
অ', অ'।
তেনেকে ইহঁতেও মানে ইহঁতে বেলেগ আছামিছ বিলাকে অ', নেপালীবিলাকে অ', বগা সূটাও লগায়।
আচ্ছা।
উম।
অহ।
আৰু তোমাৰ কালচাৰৰ কিবা কোৱা।
আমাৰ সেইটোৱে আৰু অ', বছৰত তিনিটা বিহু, বিহু পাতে, তাৰপিছত বিহুত পিঠা বনাই যেনেকে তিল পিঠা এনেকা বৰ পিঠা
উম
এনেকা বহুত ধৰণৰ পিঠা বনাই
এ তোমালোকৰ যে এট তাত পিঠা থাকে য'ত বগা পিঠা যে থাকে য'ত এটো নাৰিকলৰ যে এনেকে দিয়ে সেইটো কেনেকে বনাই বাৰু
পিঠা
অ তিল পিঠা
অ তিল পিঠা মানে এইটো উম ফাৰ্ষ্ট চাউলটো পিঠা গুৰি লয় সেইটো পিঠা গুৰিটো তাৰপিছত সেইটো পিঠাগুৰিটো তেনেকে তাৱাত বহাই পেলাই সৰুকে এইটো কিবা হেতা দি তাক এনেকে ৰোল কৰে। তাৰপিছত তাৰ ওপৰত আহ তিলো দিয়ে কোনো কোনোবাই কোনো কোনোবাই গুড় দিয়ে কোনো কোনোবাই চেনি বা নাৰিকল তেনেকা দিয়ে ভিতৰত। তাৰ পিছত তাক এনেকা ৰল কৰি দিয়ে। তেনেক বনায় আৰু
আহ সেইটো ভাল লাগে খাই।
অ' অ'
আৰু কোৱা
আৰু এইটো বিহু মেলা চাইছানে তুমি জামুগুৰিত।
অ' চাইছো তো গৈ থাকো। বিহু মেলা যেতিয়া হয়।
আচ্ছা কেনেকা লাগে।
ভাল লাগে। বহুত মানে মেলা টাইপৰ হয় ন। ভাল লাগে আৰু এ এইটোত মানে না ছা প্ৰাইজো থাকে নে? এনে জাষ্ট ফৰ
নাই নাই এইটো কম্পিটিচন হয় ইয়াত
অ', আচ্ছা আৰু মানে পইচাও দিয়ে তেনেকৈ ন'।
অহ।
অ'।
ফিফটি থাউজেণ্ড ফাৰ্ষ্ট প্ৰাইজ। তাৰপিছত ছেকেণ্ডৰ থাৰ্টি, তাৰপিছত থাৰ্ডৰ টুৱেণ্টি থাউজেণ্ড এনেকে কৰি প্ৰাইজ দিয়ে, গ্ৰুপক দিয়ে মানে। এ
আচ্ছা।
উম।
তুমি জামগুৰিত থাকা ন'?
হয়।
অ', জামুগুৰিত কি কি ফেমাছ জেগা আছে? এটা জেগা আছিলে পিংকলেণ্ড বুলি।
অ', এইটো মাজত, অ', মাজত আছিলে পিংলেণ্ড বোলো মানে সেইটো পথাৰত যে সৰু সৰু ফুলবোৰ নিজে হৈ গৈছিলে।
অ', এইটো মানে কোনোৱে কৰা নাই নিজে হৈ যায়।
অ', নিজে হৈছে। এইটো মানে নেচাৰৰ চব নেচাৰেলি হৈ গৈছে, নিজেই।
ভাল লাগিছিলে কিন্তু এতিয়া নাই ন'?
অ', নাই এতিয়া। আ আৰু আছে, যেনেকে বাৰছৰীয়া ভাওনাও হয় ইয়াত।
অ', এইটো মানে কি? বাৰ কি বাৰ বছৰ পিছত হয়?
নাই নাই বাৰছৰীয়া ভাওনাতটো পাঁচ বছৰ ৰৰ মূৰে মূৰে হয়।
আচ্ছা।
তাত মানে বহুত উম উম তাত মানে বহুত পুৰাণা পুৰানা বস্তুবোৰো দেখায় তাত তাৰপিছত যেনেক নচো হয়। নাচেও আছামিজ গানত বোৰত বিহুত কৰে
আৰু কি কি জেগা আছে তাত?
ইয়াত আৰু এই কাজিৰঙা বুলিও কয় এনেকে চাপ পৰি পিনে আছে।
অ আৰু এটা এইও আছিলে কি নাম আছিলে! তাত ফেমছ আছিলে এটা পাৰ্ক যে কন্যকা।
অ আচ্ছা আচ্ছা কন্যাকা অ' আছে।
উম তাত মানে কি হয় তাত সেটো পাৰ্ক হয় নে কি হয়?
সেইটো পাৰ্কে হয়! অ তাত পাৰ্ক বুলি ক'লে মানে অনলি খেলা ধোলাৰ নহয় মানে বহুতো বস্তু বাহানিৰো তাত উৎপাদন কৰা হয়। যেনেকে শাক-পাচলি। আৰু তাত গৰু পোহে এনেকা তাত ফাৰ্মো আছে বহুত এনিমেলছ
গৈছো মই তাত।
অ' অ' আহিছা? অ'। হেনেকা তাৰ পৰা মানে এই যোনটো গাইৰ গৰুৰ ফাৰ্ম আছে ন!
উম।
তাৰ পৰা যোনটো গাখীৰ আনে সেইটো গাখীৰ দি মানে বহুত ধৰণৰ কিবা কিবি বনাই পনীৰ দৈ, ক্ৰীম এনেকে বনাই। আহ! এনেকে বনাই আৰু বাকী তোমাৰ লোকৰ বিশ্বনাথ চাৰিআলিত কি কি ফেমাচ জেগা আছে?
আমাৰ বিশ্বনাথ ঘাট আছে।
অ' অ' শুনিছো বাৰু অ' গৈছো এবাৰ গৈ ছিলো বাৰু।
ঘাট আছে দেন এইফালে তোমাৰ এগ্ৰিকালচাৰ বুলি আছে অফিচ হয় এইবিলাকে আছে। এটা আছে তোমাৰ কাৰ্বি ব্লগ বুলি তাতো মানে আহে মানুহ
আচ্ছা। বাকী স্কুল গৈ আছ নে?
কুল গৈ আছো অ?
অ! মোৰ বাৰু কজো ন আগ তিখৰ পৰা হ'ব ক্লাছবোৰ
অ আচ্ছা এতিয়া মানে কেনেকা লাগিছে?
এতিয়া কেনেকা লাগিছে কলেজ? আৰু এইবাৰ গৈছো ভালে লাগিছে মানে এনেকা নহয় যে মই অকলে গৈছো ন ফ্ৰেণ্ডছ বোৰো গৈছে লগতে পুৰণা ফ্ৰেণ্ডছ বোৰ বহুত গৈছে লগতে ন তেনেকে ইমান বেকৰ্ড লগা নাই ভালে লাগিছে।
অ এইটো মানে পুৰণা ফ্ৰেণ্ডছ গ'লে ভাল হয় ফ্ৰেণ্ডছ পলাব ইজি হয়।
উ তাকে বাৰু তোমাৰ চাই লৈছা ন তুমি?
অ। চায়েন্স লৈছোঁ।
কেনেকা মানে চাবজেক্টবোৰ কেনেকা ভালনে?
অ ভালে আছে মানে মানুহে কয় ন ছাইন্স বহুত হাৰ্ড থাকে বাট পঢ়িলে পাৰিবা তেনেকুৱা নহয় যে হাৰ্ড আছে বহুত।
অ অ। তাত মেথছ বহুত থাকে ন?
অ মেথছ থাকে বাট এইটো তোমাৰ মানে পাৰ্টলি থাকে ন তাতে পি চি বি পি চিএ। মানে এ মানে তোমাৰ মেথছ আৰু যোনে যোনে মেথছ ল'য় সিহঁতে বায়লজি লয়।
অ।
আৰু মইতো বায়'লজি লৈছোঁ সেইকাৰণে মোৰ ইমান মেথছ নাই বাৰু ফিজিক্সত আছে মেথছ।
অ অ এনেই পঢ়ি কেনেকা লাগিছে বাৰু?
পঢ়ি ভালে লাগিছে।
অ মেথছ কৰিবলৈ ভাল লাগে নে তোমাক?
ইমান ভাল নালাগে!
অ অ বাৰু মেথছ কৰিবলৈও ইমান টান নহয় ন? ফৰ্মুলাবোৰ জানি গলে মেথছ কৰিবলৈ সহজেই, অ। সেইটোৱেই।
আৰু কোৱা।
বাকী মোৰো সেইটোৱে আৰু লৈছো ছাবজেক্ট দুটা। পলিটিকেল আৰু এডুকেন পলিটিকেল আৰু এডুকেন লৈছোঁ। টো উম। তাকে পলিটিকেল টো অলপ চলপ জানো ন আগতো লৈছিলো। বাট এজুকেশ্যনটো কেনেকুৱা কি এইটো ইমান জনা নাই।
টাইপৰ এজুকেশ্যন।
সেটো এডুকেচন মানে দাদাহঁতে কৈছে চাবজেক্টটো মানে ইমান টাফ নহয় ভাল হয় মানে সেইটো ভাল অলপমান পঢ়িলেই মানে তাক বহলাই লিখিব পাৰি নিজে এনেকে বুলি কৈছে বুলি লৈছো আৰু।
অ আমাৰ খৰা এটা ফিজিকেল এডুকেশ্যন বুলি আছে। সেইটোত তোমাৰ চব স্পৰ্টছৰ বিষয় এইবিলাক আছে এতিয়া কেনেকা এজুকেশন নাজানো।
বাৰু তোমাক অ স্পৰ্টচ খেলি ভাল লাগে নে মানে কিবা গেম।
ভাল লাগে মই বেডমিণ্টন খেলি ভাল পাওঁ, দেন ৰানিঙো ভাল পাওঁ কৰি।
অ অ।
ওলত। খেলিছিলোঁ শ শবিলাক। কাবাড্ডি।
আত্ছা।
তুমি?
মোকো ভাল লাগে উম ৰানিংটো বেছি ভাল লাগে মোক খেলৰ ভিতৰত।
উম আৰু ৰনি কিন্তু ভালো হয় মানে গাৰ কাৰণে,
অ-অ মই বাৰু মাৰা থন দিছিলো এবাৰ অ', ঠিক আছে তো থৈছো দেই।
অঁ-অঁ হ'ব ঠিক আছে।
ত